হেল্ল' অ', শুনি পাইছা? অ', কোৱা কি কৰি আছা?
আছোঁ এনে তুমি?
ময়ো এনে বাহিৰ আছো তুমি কি আছ তুমি কি ঘৰত আছ নেকি।
অ', ঘৰতে আছোঁ ৰবা।
অহ তাপিছতচ ভাত খালা?
ভাত চাত খালোঁ।
ভালেই। অ', অ', খাৱা হোৱা নাই মই খাব লাগিব বনাও হোৱা নাই ঘৰত যায় খাম।
আজিকালিটো
আৰু
বি জি পুৰা ন।
আহ কি আৰু তোমাৰ কি খবৰ?
আছো এনেকে যেনেকা আছিলোঁ। আৰু কে নেকা থাকিম ন ন নো চেঞ্চ।
আ্চ
এইটোয়ে আজিকালি গেম চেম নেখেলা নেকি?
কি আছে মানে খেলো কেতিয়া কেতিয়াবা মানে কেতিয়াবা টাইম পাও গেম পৰা কৈছো তুমি কি গেম খেলা?
অ', মইতো এইটোয়ে খেলি আছোঁ বি জি এম আইয়ে খেলি আছোঁ।
অ', বি জি ম আছে বিজেমাৰ খালি বিজে মাৰ আৰু বেলেগ কা গেম নেখেলাে নেকি
বেলেগ আগতে খেলিছিলোঁ মোবাইল এজেন খেলিছিলোঁ। ফ্ৰী ফায়াৰো খেলিছে এ এতিয়া নেখেলো আৰু এয়া গল বি জে এম।
অ', ভালে ইছ কৰি যি।
কাৰণ অ', মই ভিডিঅ' বিলাকত চালোঁ বহুত বহুত স্কোপ আছে দেখ গেমতো ই স্পৰ্টচ। তাৰপিছত তোমাৰ হৈয়ে থাকে দেখোন মাহে, মাহে বছৰে, বছৰে।
সেটো মানে তোমাৰ স্পৰ্টৰ স্কোপ বহুত আছিলকে মানে কম্পিটিশনো বহুত আছে মানে কলে তুমি এতিয়া চোৱা যে আমাৰ নি কিমান এটা লৰা লৰা লৰাবিলাক চবে গেম খেলি থাকে মানে বেছি এতিয়া আমাৰ আমাৰ অ ওমৰৰ ল ল'ৰা - ছোৱালীবিলাক চবে গেমে খেল থাকে এটা, ত চবৰ মানে মন থাকে ন স্পৰ্ট যাবা, ত মানে ইমানটা পপুলেশ্যন আছে তে চবৰ মানে কম্পিটিশন বেছি আৰু মানে স্কপ ভাল হয়। লেকিন পপুলেশ্যনো বেছি আছে ন বেছি পপুলেশ্যনো আছে মানে তোমাৰ যেনেকা কিমানজনৰ মাজত য তুমি ধৰা যেনেকা আ দছ হাজাৰত খালি একজন মানুহ গনিব পাৰিব এইটো চান্স সিটো কৰে একদম এজনমান না এজন মানুহ মুস্কিলে আছে আৰু মানে এনে
এজন মানে নহয় তোমাৰ এইটো মানে পজিচন লয় ন তোমাৰ এ তোমাৰ ফাৰ্ষ্ট পজিশন থাকে, ছেকেণ্ড পজিশন থাকে, থাৰ্ড পজিশন থাকে ফর্থ পজিশন থাকে, ফিফ মই কমচে কম মই যিমানো স্পৰ্টচ এতিয়ালকে চাইছো তাতে মানে নহ'লও ছেভেন, ছিক্স পজিচনলৈকে তা তে ৰেগ দিয়ে।
আৰু বা তাৰে প্ৰাইজ পুল তুমি চালে বাপৰে! এটা উম স্পৰ্টচৰে প্ৰাইছবোৰ তোমাৰ উম। স্কিলবিলাক ভাল থাকিব লাগিব, চব ভাল থাকিব লাগিব, তোমাৰ গেমিং স্কিল এইবিলাক ওহুম। আৰু ইয়াতেও মাথা লাগে ন, ইয়াতে মাথা নালাগা নহয়, মাথা লাগে। ৰিচেন্টলি আমাৰ এই গুৱাহাটীত হৈ গ'ল।
যেনেকা তোমাৰ যেনেকা ইণ্টাৰেষ্ট ইনষ্টিওচন কি কৰিব লাগে? এনেকা হলে কি কৰিব লাগে
হুম হুম।
উম, ৰিচেন্টলি আমাৰ গুৱাহাটীত হৈ গ'ল তাৰে প্ৰাইজ পুল আছিল চি চাৰি লাখ ফাৰ্ষ্ট প্রাইজটো উম।
কিহত আছিল? কি কোনটো গেমত?
এই বি জি এম আৰ এছ।
অ হয় নেকি? গমেই পোৱা নাই।
উম।
তা মই কে যা
এ আজিকালি যে কৈ থাকে এই গেম - চেম এইবিলাক কি খেলি থাকে বৰবাদ হৈ যাব।
উম, নে তোমালোকৰ কিল আছিল তো
অ।
ভাবো মানে গেম খেলাত
উম।
ফিফটি ফিফটিকে মানে ইমানযোৰ
মানুহ আছে তাৰপিছত লা লাগে না মানে তোক খেলা লগত লব আৰু মানুহৰ স্কিল ফিলৰ লাভ লাগে। লাখ তোমাৰ এক্স একদম ভাল আ আছে কিন্তু আজিলৈকে আহ চান্স পোৱা নাই। নহলে অ খিলি প নাই না কিবা নে কিবা কাৰণ কাৰে খিলিব পৰা নাই না কিবা হয় এনেকা।
উম হুম সেইটোয় হয়।
নি।
কোৱা আমাৰ।
লেকিন কাৰোবাৰ কাৰোবাৰ থাকে স্কিলচ ইমান ভাল নহয় লেকিন। অ আৰু কাবা -কাবা মানে ছিমান ভাল নহয় কিন্ত ৰক্তম ভাল হয় মানে। অলমান খি দ মানে। মানে স্কিলচ কম আছে। লেকিন লগবলাক ভাল আৰু মান কিবা এ অ এইটেই আহিল এনিমি কিবা কৰি লিহতে এনিমি আহিল এনেককা মানুহে লা এইটো। লাক কাবাৰ কাৰাবাৰ ভাল থাকে এইটো মানে ফিফটি ফিফটি থাকে লাগে দুটা ন কম ন বেছি। লগত তুমি এনেকো কৰিবা নোৱাৰা।
কিছুমানে লাখত পাই যায় কিছুমানে স্কিলৰ ওপৰত বেছ কৰি পাই যায়।
উম।
আৰু তোমাৰ বি জি এম আই বুলি নহয় বি জি এম আই বি জি এম আই টো ই স্পৰ্ট হয় ডাঙৰ ডাঙৰ হয়। বি জি এম, আই তাৰপিছত বেলেগৰ গেম যেনেকে মোবাইল এজেঞ্চ, মোবাইল এজেঞ্চৰ তোমাৰ। ইণ্ডিয়াতো, হয় হৈ আছে আজিকালি তোমাৰ তাৰপিছত ফ্ৰী ফায়াৰো, হৈ আছে। আজিকালি বহুত স্পৰ্টচ প্লেয়াৰ ওলাই গৈছে আমাৰ অসমৰ পৰাই আমাৰ আসামৰ পৰাই। আমাৰ ইণ্ডিয়াৰ, পৰাতো কবই নালাগে।
উম জানো ৰ
আৰু বেছিভাগে এই কনটেণ্ট ক্ৰিয়েটাৰ,। কনটেণ্ট ক্ৰিয়েটৰ হৈ যায় এনেকে। লাই ষ্টিমাৰ হৈ যায় ষ্টমাৰ হৈ যায়।
মোৰ বতা এইটো। কিও লাগে নাই ইকুইপমেন্টও লাগে সহজ কথা নহয়।
সটো মানে ইনভেষ্টমেণ্ট, লাগে আৰু খৰচ লাগে।
উম।
বস।
হিউ আৰু মানে।
লগতো তুমি গেম খেলি তোমাৰ। তেতিয়া মানে। তোমাৰ গেম খেলিল মানে তোমাৰ ভাল ফোন নথাকিল ল ফোন থাকে মানে। দৰ ফোন এ সেং মাৰিব বাব তোমাৰ স্কিলটো বহুত ভাল আছিল কিন্তু আৰ ডিভাইচ। মানে তোমা চপৰ্ট কৰিব পাৰা নাই না। কিমান দিন বৰ প্ৰে্টিছ কৰি কিবা কৰে। মান মাৰৰে ম পাঁচজন মান নহলে তোমাৰ ডিই। মানে মাজ মাজে ফ্ৰী যায়। এনেকা কিবা হলে স্কিল যিমানে ভাল হয়। তোমাৰোনে ভাল নাথাকিলে হয় ন মানোৰ ইনভেম লাগোৰভে। ভাল ফোনত লাগিব মিনিমাম তোমাৰ আজিকালি যেনেকা। ভাল ফোনটো মানে তোমাৰ গেম খেলিব কাৰে মিনিমাম। থাৰ্ট ফটি মান লগাইা যায় ফোন ভাল লাগিব থাৰ্ ফটিানৰ বাজেটৰ। তাৰিছত হেডফোন বিলাক লাগিব অলপমান আৰু ভাল ইন্টাৰনেট লাগিব ই কেইতা নাথাকিলে তুমি। খেলিব নোৱাৰিব মানে তুমি যিমানো ভাল স্কিল থাকা তুমি ভাল।। খেলিব নোৱাৰব তুমাক চবেই কবমানে খিল স্পৰ্ জেগা খেল খাব ভাল। এই যে ভাল লিখিলে মাজে মাজে গাইফ হৈ যায়। ইটাৰনেট হাকি থাকে ই বা মে ইণ্টাৰনেট নাই নাহে আৰ। এই ইয়াক নলত নিব এতিয়া হ'ল মানে। তোমাৰ খিললে ইনভেষ্টমেণ্ট লাগে আৰু তোমাক। ফোন ইণ্টাৰনেট তাৰপাছত হেডফোন এইটোব লভ হয়।
সেইটোৱেইটো।
সেইটোৱে মানে ইনভেষ্টমেণ্ট লাগে চব বস্তুটো।
সেইটো চবতে লাগে। পইচাটো আজিকালি চবতে লাগে।
সেইটো মানে কোনোবা কোনোবাত থাকিলা কি মানে। নহয় মইতো ফোনে দে স্পৰ্ট খেলিম ন কিবা খেলিম কিন্তু ফোনে মানে। তুমি যজ বস্তি মানে ভাবিছা খাল ফৰ জিব ৰেম হয়িক্সটি ফৰ জিব বি ষ্টৰেজ এনেকা। ন থাৰ্টি জ বি ষ্টৰেজ ফ জি খাল ফ জিব বিৰ ডাউনলোড। হৈ যায় আজিকালি ফৰজি মপ দুঘণ্টা। লাগিছে ফাটি ফাটিবলে অপেন হয় সেনেকা। সেইটো মানে।
মই শুনিছো ই। সৰ্ এই গেমিং উ গেম ই স্পৰ্টটো মানে নৰ্মেল। স্পৰ্টচ বিলাক যি আছে এ ৰাণিং চেনিং তাৰপিছত হ'ল ফুট। বল এইবিলাকৰ লগত ইনক্লুড কৰা হ'ব পিছৰ দিনলৈকে।
এইটোতো হবই মানে এইটো স্পৰ্টও যায় ন আপুনি। অনলাইন পঢ়িলে কিন্তু হ'বই নছিলি কিটো মানে তুমি।
এইটো এক হিচাপত সেইটোয়েতো এইটো এক হ পাত তোমাৰ স্কিলে ন। এইটো যোনে তোনেও খেলিব নোৱাৰে এনেকুৱাকে। এতিয়া তুমি ধৰা আমাৰ পি জি এম। অ জনথনে ধৰা তাৰ নিচিনা এতিয়া কোননেও খেলিব নোৱাৰে সেইকাৰণে সি নাম্বাৰ ওৱান হৈ গ'ল।
ঠিকেই কৈছা।
উম।
লকিন তুমি যেনেে অলপ কিছু কনটেট ক্ৰিয়েচনৰ কথা কলে কোনে কোনোা থাকে যেনেকা। কনণ্ট ক্ৰিয়েট ভাল খেলে একদম মান তুমি যেনেকে তুমি। যেনেকে চোৱা যেনেকে ফৰ একজাম্পোল খাবি বা তোমাৰ এজন লগৰ আছে। ইয়াৰ খালি এশ এশ্তাহ মান ফলাৰ আছে লিন ভাল খেলে তুমি চা ইয়াৰ গেম প্লে বিলাক। একদম ভাল ভা খেলে ৰ্নামেট বিলাকো খেলে। লিন আজি ত মান এইটো কি প নাইকশ্যন পোৱা নাই। কিবা প নাই মোৰ একজন লগৰ আছে এনেকাইে একদম ভাল খেলে একদম দামী মানে কি। একদম ফোনো ভাল আছে ডিভাইচ বিলাকো ভাল খেলা একদম ভাল খেে মানে। তুমি বন বিবন কৰিলে মানে হাৰব নোৱাৰবা কেনেকাা মানে একদম ভাল খেলে। মানে মৰম দেখিলেছিল লাব পাৰ কিমান। বাৰ বছৰ মান হ'লে আৰু মোৰ পোন্ধৰ বছৰ মান হ'ল। ম বাৰ পোন্ধৰ ব পোন্ধৰ বছৰ আৰু দুজন এনেকা পোন্ধৰ বছৰ আৰু খেলি আছে। একদম ভাল মানে তুমি ওৱান বি কৰিলে হাৰাব নোৱাৰিবা খেলে ইটো মানে। এ, দিন পৰ ওৱান উইক ফ'ৰে খেলি থাকে আৰু। তামানে ভাল লেকিন ইটো মানে আজি ইয় মন আছিল বহুত লেকিন ইয় তুমি ক'লে কম্পিটিচন বহুত বাহা হাইষ্ট ই ইয় বহুত মান আছিল স্পৰ্ট যাবা লেকিন পন্ধৰ বছৰ খেলি আছে পন্ধৰ বছৰ পৰা খেলি আছে। পন্ধৰ বছৰত খেলি থকা লে আজিলৈকে চান্স পোৱা নাই চোৱা পন্ধৰ বছৰ
সেটোৱে আৰু চাগে আৰু চাগে ঘৰৰ পৰা চাপৰ্ট কৰা নাছিলে। এজন
অ', তুমি খেলি চাবা নাই ইয়াৰ গেম প্লেয়াৰ তুমি কিবা খেলিবা নাই ইয়াৰ লগত তুমি মানিব নোৱাৰাৰে এইটো কোনোবা কিবা অ', প্ৰ কিবা আন কিবা অ', কিবা স্পৰ্ট এনেকুৱা লাগিবু তুমি স্পৰ্ট প্লেয়াৰে হয় এনেকুৱা ইমান প্ৰফেচনেল দেখিলে তুমি মানে ফ'ৰটো নাইনটি পাৰ্চেন আৰু এইটো এটা পিক চিজন চলি আছিল এইটো বিজে আমাৰ ইয়াৰ কে ডি এছ নাইন নাইন পইন্ট ফাইভ নাইন পইণ্ট ছিক্স চলি আছিল। ইডিখোনে এতিয়াতো এফ ডি কয়।
এইটোয়ে কিছুমান আৰু এইটো ঘৰৰ পৰা চাপৰ্ট নাপায় ন পেৰেন্টচো চাপৰ্ট নকৰে এইবিলাক আবে এই কি হ'ব এইবিলাকেদি একো নহ'ব সেনেকে ভাবে ন কিন্তু কাৰণ সেহেনতে একো দেখা নাপায় ন এ, এইবিলাক একো নাজানাই কি হয় এইবিলাক। নাই।
ত' তোমাৰ ভাল কেনে কয় আন্তে
সেইটো হয় বাৰু ভালৰ কাৰণে হয়।
চান্স বহুত কম আছে ন মান মানে উম, মানে ভাবি লোৱা তু তুমি ইউ পি এছ চি চাই লোৱা ইউ পি এছ চি হ'লে মানে পঢ়াখন যেনেকে তোমাৰ কলেজৰ টপাৰ খন থাকে। ত' ইউ পি এছ চি দিয়া আছে কলেজত কি ক ষ্টেট টপাৰ ভাবা ষ্টেট টপাৰ আছে। এ, এন্তে মানে ইউ পিছে দেলে লেকেন এন্তটো নহয়। এইখনে তোৰ আছে দিমা এণ্ড পৰ বাৰ ঘণ্টা ছয় ঘণ্টা বাৰ ঘণ পন্ধৰ ঘণ্টা বিছ ঘণ্টা লেকিন লেকিন এনন্তৰ কি হৈল মানে তোমাৰ ষ্টিৰৰ টপ হয়ে বাৰ ঘণ্টা, পন্ধৰ ঘণ্টা পঢ়ে লেকিন ইয়ে ইউ পি এছ চলাব পৰা নাই এইটো কিহৰ হয় মানে কি লগ হয়টো এনেকাই গে-গেমতে হোৱা নাই তুই যিমানে ভাল খেলা তোমাৰ লখ তোমাৰ লগত নাথাকিলে তুমি নাপায় আৰু সেটো আৰু
দিয়া দিয়া হ'ব দিয়া, ভাল লাগিল কথা পাতি।
অ', দে ভাল লাগে
ভৱিষ্যত ইচ স্পৰ্টচ প্লেয়াৰ হ'লে মাতিম দিয়া
অ', দে হ'ব দে ৰাখিছোঁ মই এতিয়া। ধন্যবাদ।